তেওঁ
কি কৰিছা?
কি কৰিবা? আজি গৰম পৰিছে, ঘৰতে
দি আৰু কি গৰম দিছে দেখিছা, ৰ'দ একে চাবই নোৱাৰা
হয় দিয়া, বাহিৰলৈ যাব নোৱাৰি, যিহে ৰ'দ দিছে তেওঁ কালি বেছিয়ে পৰিছিল, আজিটো অকণমানতো কমেই
কালিটো একেবাৰে কৈছা নহয় আৰু
কালি একদম, কিহে মাতি আছে?
সেই, বৰফৱালা আহিছে
অ', খাই লোৱাগে এটা
নাখাওঁ, নাখাওঁ, মই এইবিলাক বস্তু নাখাওঁ। কি, কি পানীৰে বনাই, কি ঠিক?
সেইটো হয় বাৰু।
মই এইবিলাক, সৰুতে খুব খাইছিলোঁ জানা।
হম।
তাৰপিছত, যেতিয়া কোৱা হ'ল নহয়, এইবিলাক বেয়া পানীৰে বনাই, তে
উম, কিবা, কিবা বেল, মানে, কিবা গেলা-পচা এনেকুৱা পানী দি বনাই, এইবিলাক
অ', মানে পাইছোঁ, মানে বেয়া
মানে, পানীটো বহুত দিন ৰাখি দিয়ে যে, ঠাণ্ডা হ'বৰ কাৰণে, বহুত বেয়া হয় সৰুতে বাৰু কি আৰু, সৰুতেতো আৰু খুৱাবানে কি খুৱাব মানে খোৱা নাই বৰ্তমান যিহে গৰম পৰিছে খাবলৈ মন যোৱা নাই।
উম।
খাম আৰু অকণমান পিছত।
মই এক মই চাহ খালো তাৰপিছত পানী পিঠা খালো মায়ে বনালে
অ,
উম খাই বৈ এতিয়া আৰু ঘূৰি ফুৰিছো আৰু নিছো কৈ ফোন কৰো এনেই বৰিং হৈ আছোঁ। ঘৰতে কি কৰিবা ক'লেকো যাবও নোৱাৰা্।
যিহে ৰ'দ পৰিছে কেনেকে যাব পাৰিবা?
ক'ত জাবা হেই সেইয়া যাম বুলি ক'লেও লগৰ জনী কলেও যাব নোৱাৰে গম পাইছা ইমান যি ৰ'দ দিছে। মানে পিঠি পুৰি যাব।
পিঠি পুৰি চাব বাহিৰলৈ ওলাব নোৱাৰি।
উম ছাতি নহলে নোৱাৰা। ঘৰতে আছোঁ কি কৰিবা আৰু এই ছাগলীকেইটা চৰি ফুৰিছে তাকে চাই ফুৰিছোঁ।
ঠিকে আছে চাই থাকা চাই থাকা ছাগলীকেইটাও চাগে বহুত গৰম লাগিছে।
হয় দিয়া আৰু সিহঁতে কেনেকে ঘূৰি ফুৰিছে সিহঁতে জানে আৰু
হে হে
অকণী অকণী পোৱালি দুটামান হৈছে।
উম সেইটোৱেই অকণি অকণি পোৱালিয়ে গমেই নাপায় গৰম নে ঠাণ্ডা।
এ, ইহঁতে খাই আছে গৰম নালাগে নে বাৰু কেনেকে ঘূৰি ফুৰিছে।
নাজানোঁ আৰু খাই আছে আৰু অ' এইটোতো মানে ছালটো ডাঠ চাগৈ সেইকাৰণে গৰমটো সি চাগে অনুভৱ নহয়।
উম' উম' ইমান ৰ'দতো- খাই ফুৰিছে অ' এ দিয়া আমিতো জলি যামগৈ এনেকে থাকিলে।
বাপৰে-
ৰ'দ ৰ'দ দেখিলে মানে একে চাব মন নাযায়। বাকী পঢ়া শুনা চলি আছে নে নাই?
উম' পঢ়ি আছোঁ, পঢ়ি আছোঁ তুমি
মোৰ হেৰি হ'ল মানে মোৰ বি এটো কমপ্লিট হৈছিলে যোৱা বছৰ তাৰপিছত মোৰ কমপ্লিট মানে এবছৰ হৈছে যোৱা বছৰে হ'ব লাগিছিলে এটাত মানে এৰিয়াৰ লাগিলে মোৰ।
অ' অ'।
এবছৰত কমপ্লিট হ'ল এনেই এনটেনস পৰীক্ষা এক্সাম দিম, আঠ তাৰিখ ন ন আৰু দহ এনেকৈ দি টাইম দিছে।
আচ্ছা আচ্ছা।
এডমিট কাৰ্ড ৰিলিজ হ'ল বাৰু
ঠিকে আছে ভালকৈ পঢ়িবা।
ভালকে পঢ়িবা মানে কি পঢ়িবা?
সেয়াহে ইমান চুকা পোৱালি হোৱা হয় কথাইে নাছিলে বুজিছা।
হ'ব দিয়া চেষ্টা কৰিলে আৰু পাৰিবা অঁ।
তাকে ৰাষ্ট্ৰপতি হ'বগৈ।
ঘৰৰে হলো হয় দিয়াচোন দেশৰতো হ'ব নোৱাৰোঁ।
ঘৰৰে হৈছে যে সেইটোৱে ভাল দেশৰটো বাৰু সপোনত হ'ব লাগিব চাগে দেশৰ।
তাকেহে, এটো কিছুমানত দেখোন দোকান দিয়ে হৈ গ'ল। নপঢ়াকে আমি ইমান পঢ়ি শুনি কিয় হ'ব পৰা নাই।
নাজানোঁ আৰু ভাগ্যত যি থাকে আৰু।
তাকেহে, বুইছা একো নপঢ়া নকৰাকে
সে এহেজাৰ পঢ়িলেও যদি যিটো ভাবা যায় সেইটো নহয়।
উম' কিছুমানে মোৰ লগৰ এটাই পঢ়ি পেলাই ছাগলী দোকান দি আছে।
অঁ মজা।
তাৰ দোকানলে গৈ পেলাই আড্ডা দি থাকো ভাবে কি ই সমনীয়া নিকি কিন্তু সি মোতকে ডাঙৰ যেন লাগে। একে বুঢ়া হৈ গ'লগে দাড়ি চাড়ি পকি।
এ
মানে কি তিনি চাৰিবাৰ ফেইল কৰিছিলে মেট্ৰিকত। মোৰ লগত পঢ়িলে তাৰপিছত
তোমাৰ, তোমাৰ ফাৰ্ষ্ট যে যেতিয়া ফোনটো মাৰিছিলা।
উম
মানে ম মই বিয়া পাতিলা বুলি ভাবিছোঁ।
বিয়া পাতিলোঁ।
অ বিয়া পাতিলা বুলি ভাবিছো মই
নাই পাতা বিয়া এতিয়া বিয়া পাতিব বয়স হোৱা নাই ৰবা
সৰু পোৱালি হৈ আছোঁ এতিয়া
উম হয় দিয়া
উম
বি এ ধুনীয়াকে শেষ কৰি হ'ল হৈ পেলাই এতিয়া এম এ পঢ়িবা এতিয়া আক কৈছা হেনো সৰু হৈ আছা
অঁ মই সদায় মাহঁতৰ কাৰণে সৰু জানা
সেইটোতো বাৰু সব ল'ৰা ছোৱালী আমি বুলিয়ে নহয় গৰু ছাগলী টো নিজৰ মাক বাপেকৰ কাৰণে সৰুৱে
উম তাকেহে ই যে মই ডাঙৰ হৈ যাওঁ তেতিয়া হলেতো মোৰ সৰু কালটো গুচি যাব ন এতিয়া সেইকাৰণে এনজয় কৰি লৈছো আ বিয়াৰ পিছত নোৱাৰা
উম ঠিকে আছে
য'ত মন যায় তাতেই ঘূৰিব পাৰিছোঁ ন ঘৰত থকাৰ কাৰণে টো ইমানখিনি ফ্ৰীডম পাই আছো বেলেগ এখন ঘৰলে গ'লে তুমি পাৰিবা জানো
নোৱাৰা গিৰেকৰ আণ্ডাৰত চলিব লাগিব গিৰেকৰ আণ্ডাৰত চলিব লাগিব
এ আণ্ডাৰত চলিব লাগিব যি কয় দিয়ে সেইটোৱে চলিব
অঁ
উম আকৌ তাত গ'লে বহুত কামো আহি পৰিব ইয়াত তুমি কৰোক নকৰোঁ মায়ে কৰি দিয়ে ন।
উম, ইয়াত নকৰো বুলি ক'ব পাৰিলেও সেই হৈ গ'লা কিন্তু গিৰিয়েকৰ ঘৰত
অ হৈছে নে নকৰোঁ বুলি ক'লে পিছদিনাখনে গাড়ী দি পেলাই থৈ আহিবগে। উম।
এ মাঁ হঁত কত গ'ল?
মাঁ আছে কথা পাতি আছে খুৰীৰ লগত। মই ছাগলী গৰু চাই আছো অহ ঘৰৰ ওচৰতে।
পিছফালে আমাৰ মানে বাহঁতল আছে এটা পাতো হিলা নাই জানা?
গৰম যি পৰিছে পাত হিলিব নে!
কি হয় দিয়া চোৱাচোন ইমান ডাঙৰ গছজোপা এটা পাত হিলা নাই এনেই হলে ইমান চৰ চৰাই বলি থাকে।
বাহঃ কিবা ইমান গৰম দিছে।
ছা নাই?
আছে আছে আমাৰ গছ বুলিবলৈ মানে নাই বুলি কলেও চাগে ভালে হয় মানে আছে আৰু মাজে মাজে। মানে মেইন ৰোডৰ ওচৰতে ন, মানে মেইন ৰোডত গছপাটো টানেই।
গছ গছনিবিলাক কাটাৰ কাৰণে গৰমটো বেছি হৈছে বুজিছা!
উম বহুত আৰু কেইদিনমান পাছত চাগে মানুহ মৰিবই নেকি ঠিকেই নাই।
এই যাৰ যাৰ প্ৰেছাৰ আছে সিহঁতৰ কথা ভাবা, বুঢ়া বুঢ়া মানুহবিলাক।
এ ভাল ভাল মানুহো এতিয়া ৰ'দত পৰি আছে।
সেইটোৱে কৰি আছে কৰিব লাগিবই ঘৰখনৰ কাৰণে দিয়াচোন।
কৰিব লাগিবই ন, এতিয়া আমি বাৰু ভিতৰতে আছো আমি বাৰু ঠিকে আছো, এই এতিয়া পথাৰত যে এক খালী পথাৰখনত যে হালা বাব যায় ন মানুহকেইটাই,
উম, দিনটোতো হাজিৰা কৰিবই লাগিব ন তেতিয়াহে ঘৰখন চলিব।
সেইটোৱে।
নকৰিলেও নহয় এতিয়া পথাৰত আমাৰে কেইটা মানুহ লাগিছে দেউতাহতো পথাৰতে আছে ভাবাচোন আমাৰ দেউতাক তুমি নকবাই যে মানে এইখন ঘৰৰ মানুহ বুলি মানে কাম কৰি কৰি মানুহজন মানে, হেৰি হৈ গৈছেগে আও কলা মলা পৰি গৈছে উপায়নো নাই। মানে আগৰ পা এতিয়া খেতি কৰি থকা মানুহ ন নকৰিলে নোৱাৰে।
উম,
এৰি দিব নোৱাৰে যে নকৰোঁ বুলি খেতি। মানুহ লগাইছে মানুহ বিলাকো একেবাৰে মানে গৰমত জ্বলি গৈছে তাতটো জানাই প থাৰত কিমান গৰম, তাতে গছ এডালো নাথাকে ন।
ডাইৰেক্ট ৰ'দটো গাতে লাগে ন।
উম, তাতে সুদাই গাতে কাম কৰিব লগা হয়। মানে গৰমত একেবাৰে ক'লা মলা পৰি যায় আৰু ভাত খাবলে হে আহে গোটেই দিনটো তাতেই থাকে। আৰু দিনটো যাওঁতে নাযাওঁতে তেনেকুৱা কিমান সময় গুচি যায়।
হেৰি দুপৰীয়া ভাত খাবলে আহে নে নাই?
দুপৰীয়া ভাত খাব আহে কিমান সময়নো জিৰাই খুব বেছি দহ মিনিট বা পোন্ধৰ মিনিট। নহ'লে কাম নহয় ন, অ আকৌ যায়। নহ'লে কাম কৰা মানুহবিলাকে ফাং ফুং কৰে।
কোনোবা মানুহ লাগি আছে নে নাই, নে অকল পাপাই?
নাই নাই আৰু মানুহ লাগি আছে।
অ'।
দেউতাই অকলে কৰিব নোৱাৰিব নহয়। মানে বেমাৰ বে বেমাৰ হৈ আছে ন।
অ', কিমান কঠা এনে মাটি মাটি এনে কিমান কঠা মাটি?
মই ইমান ভালকৈ নাজানো কিন্তু ভালেইখিনি আছে বুলি জানো।
আচ্ছা এয়া ভালেখিনি মাটি আছে তোক কামটোতো খো লগাব লাগিবই ন।
উম, মানুহ লগাব লাগ বহুত মানুহ লগাব লাগে। ভাত দিব লাগে এইবাৰ চাগে ভাত নিদিব। ঠিকা ছিষ্টেম কৰিব চাগে। ঠিকানে হাজিৰা বুলি যে কয় সেইটো চিষ্টেম কৰিব। মানে ডাইৰেক্ট পইচা দিব আৰু ভাত খোৱা চিষ্টেমটো নকৰে বহুত দিগদাৰ হয় বুজিছা। আমাৰে বহুত দিগদাৰ হয় ভাত বনাবলৈ খৰীত বনাব লগা হয় গেছটো আমাৰ লোকচান হয়।
উম।
উম, মায়ে নোৱাৰে যে আগৰ নিচিনা শক্তি নাই মানে বুজি পাইছা। এতিয়া ময়ো অকলে নোৱাৰোঁ ন ডেক্সি কেৰাহী দাঙিবলৈ।
এনেই বা ভণ্টি কোনোবা আছেনে নাই?
মোৰ ভণ্টি এজনী আছে।
অ', ক'ত পঢ়ি আছে এইবাৰ?
তাই হেৰি পঢ়ি আছে বি এ থাৰ্ড চেমিষ্টাৰ।
আচ্ছা আচ্ছা আচ্ছা মানে মোৰ সমানে আৰু।
অ', তোমাৰ সমানেই হ'ব চাগে।
তাই এতিয়া ড্ৰেছ আনিব গৈছিলো বা আজি ভাও লৈছে যে।
অ'।
তাই ড্ৰেছ আনিব গৈছে মোকচোন ময়ো যাওঁ লগতে তাই নালাগে মই বোলে ঠিকছে দিবগৈ লাগিব মানুহ এজনী আছে বৰ কথা কয়।
আচ্ছা হেৰি ভাও ভাওনা আছে নেকি?
অ', আজি ভাওনা আছে।
অ'।
সেইকাৰণে তাই মানে তাই কৈছে নালাগে ৰ ময়ে যাম মানে। তাতে মানুহ এজনী আছে অ' পাৰ্ট ল'ব উম।
অ', কিহৰ পাৰ্ট?
মহাৰাণী নে কি হয়।
অহহ!
উম, ড্ৰেছ আনিব গৈছে হাই ফাই ড্ৰেছ লাগে বোলে তাইক পুৰণা ড্ৰেছ নালাগে।
ঠিকে আছে নাই সদায় সদায়টো সদায় সদায় সদায়টো নাচা নাযা ন এদিনেটো নাচা
অ', সেইটোৱে একে একদম ভালকে লাগে মানে আৰু। ফটা ফুটা কাপোৰ পিন্ধিম নেকি তাই কৈছে। পইচা দিমেই ন যিহেতুকে।
অ', পইচা দিয়া যায় অকণ ভাল চাই আনিলেই হ'ল। এনে ওচৰতে পায়নে ড্ৰেছ চেছ, ড্ৰেছ চেছ ওচৰতে পায়নে?
ড্ৰেছ চেছ ওচৰতে পাই মানে অলপ যাব লাগে আৰু যেনিবা। দুখন দুখন আছে ইয়াত অকলে গৈছে অকলে।
অ', অকলে গৈছে!
উম, তাই মানে কি জানা তাই মুখখনৰ লগত কোনো নোৱাৰে সেইকাৰণে মই যাব নোৱাৰো।
অ'।
গম পাইছা, মই গ'লে মানে মই লাজ খাম মানে খুব বেয়াকে।
অ' মই নাযাও সেইকাৰণে, বেয়াকে কিবা কৈ দিব। মানে ওকলে পঠাইছেনে তাই নিজে গৈছে, মোৰ ভয়ে লাগে মানে তাইৰ লগত যাম বুলি কবলে, এতিয়া মানুহক গাড়ীত গৈছে উ বাটৰ গাড়ী। এতিয়া তাই কিবা এটা কৈ দিব মোৰ বেয়া বেয়া লাগি যাব মানুহজনক খবৰ দিয়ক বাদ দিয়ক আৰু কাজিয়া চাজিয়া।
মই তাৰ পিছত ধঙাবগে লাগিব, মই কৈছো মই নাযাও দেই মই লাচ খাই মানুহৰ আগত।
থাকেই থাকেই তেনেকুৱা থাকেই।
আমি বিলাক মানে কি কাজিয়া বন্ধ কৰা ধা গম পাইছা সৰু বিলাক কাজিয়া কৰা ধান্দা, কেনেকে কাজিয়া খন লাগো।
অ' মানে কি মই জিতি আহিব লাগে সি
অঁ।
উম মানে মোৰ মোৰ লগতো একেই এই বায়ে পাওক নাপাওক। মই পাব লাগে মুঠতে।
উম, তাৰ বাদ দে মোক পাইছো নহয় যথেষ্ট। হ'ব মোৰ পৰাই অকমান দি দিম আৰু দান কৰিছো এনেকে কয়। তাই দানহে কৰে।
কিয়নো এনে এনে যোৱা, অ' মোৰ ভণ্টি এজনী আছে।
আচ্ছা, ভালো লাগে ন লাগি পেলাই।
উম, বহুত চুলি গোটেইকেইডাল চিগিব।
কাজিয়া কৰিও ভাল লাগে ন?
উম, চুলি গোটেইকেইডাল চিগিব।
হয় নেকি? তাই সৰু সৰু বিলাক থাকিলে আকৌ ঘৰখন ভালো লাগে হুলস্থুল হৈ থাকে ন। আমাৰ ডাঙৰ বিলাকৰ কাম নাই। উম, ঘৰত থাকা নাথাকা একে বুইছা।
একে।
দেউতাহঁতে আকৌ সৰু বিলাকহে বিচাৰে আমাৰ কাম নাই বুলিহে কয়।